শুনিছানে?
হয় শুনিছো। কি হৈ আছা?
এনে আছিলো ৰ'বা। তুমি কি কৰিছা?
এনে বহি আছো। চাহ পানী খালা?
অ খালো ৰবা লগ ঘতে, তুমি খালী নে নাই?
অ খাইছো কেতিয়াবাতে খালো মই ৰবা। পিছে ব্যস্ত আছিলা নেকি তুমি?
নাই নাই ব্যস্ত নাই দিয়া কোৱাচোন আজি কিয় বা ইমান দিনৰ মূৰত ফোন কৰিলা?
হয় তোমাৰ লগতে ম এনে ঘৰুৱা ৰন্ধনৰ বিষয়ে কিছুমানানে আলোচনা কৰিব লাগে। মই তমাল যত।
অঁ', হয় নেকি ভালেচোন তুম এনে ঘৰুৱা ৰন্ ঘৰত যোনবিলাক বস্তু বনাই আৰু সেইবিলাক অ খ বহুত ভাল লাগে দিয়াচোন তুমি ভাল পোৱা নে নাই?
উম ভাল পাওঁ মই। এতিয়া চ মানুহৰ মৌলিক প্ৰয়োজনীয় ভিতৰত হৈছে তোমাৰ খাদ্য অন্যতম হয় ন ময় কোৱাচোন।
আচছা। উ
এতিয়া চল আমি মানে বাহিৰৰ বস্তু বিলাকো আমাৰ বহু মানে প থাকে কিন্তু ঘৰত তো মানে আমি অঁ ঘৰুৱা ৰন্ধনও খাই একদম ভাল লাগি যায় এতিয়া ধ আ যদি বাহিৰ বস্তো অঁ বেছিকে যদি খাওঁ আমাৰ কেতিয়া বাৰু বেমাৰত মানে আমাৰ বেমাৰ হয় বা বহুত এনেকুৱা ধৰণৰ মানে ৰোগত আমি পৰো। কিন্তু আমি ঘৰুৱা ৰন্ধনতত মানে খালে বা ঘৰুৱা খাদ্য খালে আমাৰ মানে বেমাৰ নহয় বা তোমাৰ এটাা মায়ে ইমান মৰমে দি আমাৰ কাৰণে ভাত বনাই বা ও যেনেকুৱা নহয় মানে তোমাৰ ধৰা দালি ভাত হওঁক বা আলু পিটিক হওঁক বা খাই কিন্তু একদম আনন্দ লাগি যায় হয়নে নহয় কোৱাচোন?
হয় তুমি ঠিকে কৈছা আমি তুমি কোৱাৰ দৰা বাহিৰাৰ বাহিৰা বস্তু আজিকালি চাবা সকলোৱে বাহি বাহিৰা বস্তু বিলাকে খাই পাই এ খাই পাই ভাল পায় মানে কিন্তু আমি বাহিৰা বস্ বস্তুবিলাক বেছি খাব নালাগে কাৰণ বাহিৰা বস্তুবোৰ কিমান দিন আগৰ হয় বা কে কেনেকৈ বনাই কি কৰে চাফা কে বনাই নে নবনাই আমিতো এইবোৰ কথা নাজানো ন ত সেইকাৰণে আমি হে মানে বাহিৰা বস্তু বোৰ খাব নালাগে সেইবিলাক কত ধুলি বালি পৰি থাকে বা কিবা হয় সেইবিলাক আমি নাখাই যদি আমি ঘৰুৱা ৰন্ধন বোৰ খাওঁ যোনবিলাক আমাৰ ঘৰত একদম পৰিষ্কাৰ ভাবে আমাৰ মায়ে আমাৰ কাৰণে বনায় তেতিয়া আমাৰ শৰীৰটোও ভালে থা কে আৰু মানে খাইয়ো বহুত ভাল লাগে দিয়াচোন
হয় তুমি একদম ঠিকে কৰিছা এতিয়া চাবা মানে এ তোমাৰ ধৰা তেতিতো আমি আ আমি যাওঁ বা ৰেষ্টুৰেণ্টত যা যাওঁ বা বহুতে খাই খাই ভাল লাগে কিন্তু জলা জলা মায়ে বনাই সেনেকুৱা মানে ভাততো মানে কতো আৰু নাপায়ে
হয় তুমি ঠিকে কৈছা আহ মানে পিছে তুমি ঘৰুৱা ৰন্ধনৰ ভিত ভিতৰত ঘৰত যোনবিলাক বনাই তাৰে ভিতৰত তোমাৰ খাই কি ভাল লাগে বেছিকৈ
মোৰ তোমাৰ আলু পিটিকা আৰু আলু ভাজি
অ হয় নেকি ভালেচোন
হয় খাই একদম ভাল লাগে আৰু বিশেষকে যেতিয়া মায়ে বনাই যেতিয়া আলু ভাজি বনাই বা আলু পিটিকা বনাই আৰু
হয় তুমি ঠিকে কৈছা দিয়াচোন অ কি বুলি কয় মানে মাহতে যোনবিলাক বস্তু বনাই সেইবিলাক গোতেইবোৰ খাই ভাল লাগে তাৰে ভিতৰত তুমিতো জানাই কি বুলি কয় আমাৰ অসমীয়া মানে খাদ্যয় হিচাপে আৰু মাছৰ টেঙা তাৰে পিছত আলু পিটিকা এনেকৈ তাৰে তাৰপিছত ভেদাইলতাৰ আঞ্জা বা কচু হওক ত পিছত আহ খাৰ হওক বিভিন্ন ধৰণৰ বস্তু যোন বিলাক আমাৰ বনাই আৰু মাছ মাছ মাংসই হওক বিভিন্ন ধৰণৰ বস্তু খাই পেলাই বহুত ভাল লাগে আৰু যোনব লাক সেইবিলাক আচল্ততে আমাৰ একদম মানে পৰিষ্কাৰকৈ বনোৱা হয় যিহেতু আৰু ইমান ধুনীয়াকৈ ইমান সোৱাদ লগাকৈ বনাই আমাৰ স্বাস্থ্ ওপৰত ধীয়্যান ৰাখি ত সেইকাৰণে আমি সকলোবোৰ খালে আমাৰ একো মানে ক্ষতি নহয়
হয় দেই একদম ঠিকে কৈছা দেই চবা ঘৰুৱা ৰন্ধজন কেৱল মানে পেটৰ পেটে নহৰুৱা এই মানে তোমাৰ মৰম পৰম্পৰা বা স্বাস্থ্য়ৰ মিলন হয় এতিয়া চাবা আমি যদি অ পৰিয়ালটোৰ লগত একেলগে ম বা হাঁহি ধমালি কৰি নেখাওঁ বা তোমাৰ ধৰা অ কি কয় চব একেলগে মিলি নখাই একো আনন্দ লাগি যায় হয় নে নহয় ক চোন
অ হয় তুমি একেবাৰে ঠিকে কৈছা যোন এইবিলাক অ যিমানে আমি ঘৰু আৰু আৰু আজি কালি জানা যে ল'ৰা ছোৱালীয়ে হওক বা বেলেগ ডাঙৰ ু কাম কৰা মানুহ বোৰে হয় তেওঁলোকে মানে কি কৰে বেছিভাগতো অফিচত কাম কৰা মানুহ বিলাকে বাহিৰত কাম কৰিব যাব হয় কিন ত' লাঞ্চ টাইমত কি কৰে বাহিৰত ওলাই আহে কিবা এটা বাহিৰা বস্তু খাই দিয়ে, সেনেদৰে থাকে, তে' তেতিয়া মানে বহুত ক্ষতিকাৰক এইটো কাৰণ আহ গোটেই মাহটো যদি এনেকৈ খাইয়ে থাকে বাহিৰ ৰা বস্তুবোৰ পইচা খৰচটো খৰচে আৰু লগতে যোনবিলাক আমাৰ মানে বেমাৰ হয় ধৰ পেট-পেটৰ বিষ হ'ল কিবা হওক এই মছলা বিলাকৰ কাৰণে বিভিন্ন ধৰণৰ আমাৰ বেমাৰ হয়, ত' বেমাৰো হ'ব ইফালে পইচাও যাব সেইটোতো বহু ত, মানে আমাৰ বাবে বেয়া দিয়াচোন, তাতকৈ যদি আমি ঘৰত ধুনীয়াাকৈ আমাৰ মা বা দেউতা বা আব কি বুলি কয় মা দেউ মাহঁতে বনাই দিয়া। বা যোনবিলাক ডাঙৰ মানুহবিলাকৰ মানে নিজৰ পত্নীয়ে বনাই দিয়া বস্তুবোৰ যদি লৈ যাই পেলাই মানে সেনেকৈ খাই। কিন্তু মানে ঘৰুৱা বস্তুবিলাক তেতিয়াও মানে বহুত ভাল, এতিয়া মা নে সকলোৱে মানে বাহিৰা বস্তুবিলাকে খাই থাকে কিন্তু নিজৰ যে দেহৰ বাবে ক্ষতিকাৰক সেইটো কোনেও নুবু জে আৰু লগতে স্কুল কলেজত পঢ়া মানে, ছাত্ৰ ছাত্ৰী সকলেও বেছিকে কলেজত পঢ়া ছাত্ৰ-ছাত্ৰী সকলে, কি কৰে যেতিয়া লাঞ্চ টাইম দিব বাহিৰত ওলাই আহিব কিবা চিপছ হওক কিবা হওক আহ বা এনেকুৱা ধৰণৰ বাহি ৰা বেলেগ বস্তুৱে হওক তাতে খাব ফুটপাথৰ ওচৰতে হওক বা, মানে এনেকুৱা ৰেষ্টুৰেণ্ট এটা। হওঁক ত' সেইবিলাকৰ কিমান ধূলি বালি পৰি থাকে সেইবিলাক কিমান মানে কিমান বীজাণু তাতে থাকে, আৰু বা কিছুমানে কি কৰে কেণ্টিনতে খাই দিয়াচোন ত' কেন কেণ্টিনত খালে কি হয়, যে আহ কিমান দিন বা যদি আজিৰ কিছুমান বস্তু ৰৈ গৈ ছে কেণ্টিনৰ মানুহ বিলাকেতো সেইবিলাক পেলাই নিদিয়ে নহয় সেইবিলাক গৰম চৰম কৰি বা কিবা অকমান কৰি পেলাই, আৰু কালি বা পৰহি বিক্ৰী কৰিব, সেনেকে যদি আমি দুই তিন দিন পু পুৰাণা বস্তু বোৰ খাও তেন্তে সেইটোতো আমাৰ মানে স্বাস্থ্যৰ কাৰণে কিমান ক্ষতিকাৰক হ'ব পাৰে ন,
হয় তুমি একদম ঠিকে কৈছা ন চাবা বাহিৰৰ ফাষ্ট ফুডৰ বহুত অতিমাত্ৰা তেজ, তেল হয় বা নিমখ হয় বা বহুত তেনেকুৱা। কিন্তু আমি এতিয়া চাবা সেইবিলাক খালে আমাৰ স্বাস্থ্য বেয়া হয় কিন্তু এতিয়া ঘৰতটো আমি, জানো ন কিমান মানে তেল দিব লাগে বা কিমান ম দিব লাগে কিমান নিমখ দিব লাগে সেইবিলাক আমি জানো আৰু এটো চাবা তোমাৰ আ তোমাৰ হোটেলত বা ফাইভ ষ্টাৰ ধৰিলোৱা যিমান এ ভাল ৰেষ্টুৰেন থাকে তথাপি তোমাৰ এইটো, খোৱা বোৱাতো তোমাৰ অ মানে, সদায় কটিনিউ বনাই নাথাকে তোমাৰ অ এদিন বনালো তোমাৰ এদিন লৈকে হলেতো থব, নহয় সেইটোয়ে তোমাৰ সেইটোয়ে আমি খাওঁ বা হোটেলত আমি এইটোয়ে খাওঁ আমিতো নেদেখু, কেনেকুৱ কি বনাইছে তে আমি ঘৰত শাক পাচলিবলাক ভালকে ধু বা ভাল, ঢাকি থওঁ বা ভালকে আমি বনাওঁ কিন্তু আমিতো হোতো দেখা নাপাওঁ ন কেনেকৈ চাফা চিকুণ কৰি ৰাখে বা, ধুই নুধুৱে এইবিলাক আমি নাজানো ন ঘৰত আমি জানো যে আমাৰ এইবিলাক ধুৱে বা এনেকুৱা পৰি, কৰি থয় কিন্তু আমি বাহিৰত গ'লে আমিতো গম নাপাও ন কেনেকুৱা ধুুৱে বা কেনেকুৱা পৰিষ্কাৰ, কৰি ৰাখে।
হয় তুমি ঠিকে কৈছা সেইকাৰণে আমি বাহিৰৰ বস্তু বিলাক যিহেতু আমাৰ কাৰণে হেল, ও নহয় বা আমাৰ মানে শ শৰীৰ কাৰণে। একো উপকাৰীও নহয় সেইকাৰণে আমি বাহিৰা বস্তু বোৰ এৰি চলিব লাগে যিমান পাৰো আমি। সেইবিলাক খাব নালাগে। আমি ঘৰুৱা যোনবিলাক বস্তু থাকে সেইবিলাক খাব লাগে আৰু ধৰা কি বুলি কয় এইটো আলু পিটিকা তাৰপিছত আ কি বুলি কয় দালিৰ দালি, বতা বা আৰু লগতে এনেকুৱা মানে পানী ভাতত। দিয়া যোনবিলাক বস্তু আছে মানে পানী ভাতত দি পেলাই যে খাই এনেধৰণে বিভিন্ন মানে বস্তু ৰাতিপুৱা মানে কিছুমানে যদি ভা এনেকে নৰ্মেল ভাত খাব বেয়া পায় সে খাব পাৰে কাৰণ সেইটোতো আমাৰ বহুত ভাল কাৰণ সেইটো আমাৰ আহ পৰুৱা হয়।
হয় তুমি একদম ঠিকেই কৈছা চাবা গৰমত আমি পানী ভাত বা পইতা ভাত খাব লাগে সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয় বা চাবা আমি ইমান তাৰ ধ কলেজৰ পৰা আহো বা স্কুলৰ পৰা আহো ইমান ভাগৰ মানে ভাগৰি আহো। যেতিয়া মায়ে বনোৱা গৰম গৰম ভাত দালি বা মাছৰ জোল বা আঞ্জা এনেকুৱা ধৰণৰ - - ধৰা বা বালু পিটিকা যেতিয়া আমি খাই একদম খাই একদম আনন্দ লাগি যায় হয়নে নহয় কোৱাচোন?
অ হয় ঠিকে কৈছ কাৰণ আজিকালি আৰু অ সঁচাকৈ ক'ব গ'লে ঘৰৱা যোনবিলাক ৰন্ধন সেইবিলাক আহ বহুত মানে বেছি মানে কিছুমানে ক'ব পাৰে যে ভাল নালাগে কিবা কিন্তু অ ইমান ধুনীয়াকৈ আমাৰ মাহঁতে বনাই সেইবিলাক আমি এই মানে ভালকে খাব পাৰো বা আমি ইমান ধুনীয়া লাগে সেই বিলাক আমি সকলো আৰু আমাৰ শৰীৰৰ বাবেতো বহুত ভাল, যোনবিলাক বাহিৰত তুমি কোৱাৰ দৰে যেতিয়া এ তেল থাকে কিমান বা ম চলাৰ পৰিমাণ বহুত বেছি থাকে
উ
যোনটো আমাৰ শৰীৰৰ বাবে বহুত বেছি ক্ষতিকাৰক ত' আমি সেই সকলোবোৰ এৰাই চলিব লাগিব। আৰু আমি নিজৰ যদি আমাৰ ঘৰত যোনবিলাক হেল্ডী বস্তু বনোৱা হয় সেইবিলাক খাব লাগে।
হয় হয় তুমি একদম ঠিকে কৈছ এটা চাবা অ খাৰ খাই একদম ভাল লাগিব তোমাৰ টেঙা বা পিটিকা মানে পৰদৈ তেল বা পিঠা এনেকুৱা নাৰিকল সেইবোৰো অসমীয়াই মানে তোমাৰ ঘৰুৱা ৰন্ধনো অলংকাৰ হয় ন এতিয়া চাবা নাৰিকলৰ লাৰু আমাৰ বিহু বনোৱাই হু অ মানে বিহু বিলাকত বনাই খাই এক্দম আনন্দ লাগি যায়, আৰু সেইবিলাক ভালো। স্বাস্থ্যৰ কাৰানে ভালো হয় তোমাৰ এতিয়া ধৰা তোমাৰ খাৰ খাই একদম ভাল লাগি য হয় নে নহয় আচৰ খাৰ বা বহুতো এনেকুৱা ধৰণৰ খাৰ খাই একদম ভাল লাগে বা ৰব টেঙা খাই ভাল লাগে মানে ৰবাব টেঙা আচাৰ খাই এক্দম ভাল লাগি যায় আৰু হয়নে নহয় কোৱাচোন।
হয় তুমি ঠিকে কৈছা। আৰু ঠিক আছে আজি তোমাৰ লগত এনেদৰে কথা পাতি বহুত ভাল লাগিছে, পিছলৈও পাতি থাকিম দিয়া। আজি ৰা ৰাখিছো নহ'লে
আহ দিয়া ৰাখিছো দিয়া।